হেল্ল' হেল্ল' হেল্ল' হেল্ল'
উম
হেল্ল'
হেল্ল'
শুনা পাইছা
আঁহ পাইছো পাইছো
খবৰ খাতি ভাল
খবৰ খাতি ভাল আছো আৰু মানে গৰমতটো বেছি দিছে যে ইমান ভালো নহয় তথাপিও আছো আৰু ইমান বেয়াও নহয়
ঠিকে আছে ভালে উম ভাল ভাল ভালে থকাতটো নালাগে নেকি
অঁ সেইটোৱে লাগে বাৰু ভালে থাকিবই লাগে ইমান গৰমৰ মাজত এতিয়া কি কৰিছ
এনেই আছো এতিয়া
অঁ অঁ
পঢ়বলৈতো মানে পৰীক্ষা আহি আছে তাৰ কাৰণে অকণ পঢ়িব লাগিব কিন্তু ভাত খালোঁ ত এনেই আছোঁ
পৰীক্ষা আজৰি হোৱা নাই মানে
পৰীক্ষা আঁজৰি নাই হোৱা অঁ অঁ
এইবাৰ পৰীক্ষাবোৰ অলপ দীঘলীয়াও হৈছে বাৰু
পৰীক্ষাৰ দিনতে মানে বন্ধ হ'ব অলপ পৰি গৈছে
পক্ষীৰ মাজতে বন্ধ পৰিছে চাগে
অ চৰকাৰী বন্ধ আছিলে এতিয়া নতুনকে দিছে মানে।
হয় হয় এতিয়া পৰীক্ষাৰ পিছত কিবা ভাবি থোৱা আছে নেকি কৰবাত যাম বুলি কিবা কৰিম বুলি।
তাকেহে এনেই সৰু সুৰাকৈ অকণ ভাঙি ভাবিছিলোঁ।
অ ময়ো থাকিম আৰু আজৰি আছো বাৰু এতিয়া সেইকাৰণে কৰবাত ওলাইও যাব পাৰিম কিবা কৰিবও পাৰিম।
বাকী খোৱা বোৱা হ'ল।
হ'ল হল খোৱাাবোৱা হ'ল। এতিয়া অলপ আগত খাই উঠিছো।
কিহে হ'ল
এ আজি বিশেষ একো নাই আজি অকল ভাত আছিলে লগত দালি আছিলে তেনেকেই আৰু গৰমৰ কাৰণে খাব মন নগ'ল আচলতে
উ আজি আমাৰ জুটিটো ভাল পৰিলে আকৌ
অ
গৰম বুলি ৰঙালাও ভাজি। তাৰপিছত ডিমৰ আমলেট
অ অ সেইখিনি বাৰু ঠিকেই আছিলে কিন্তু গৰম দিন বুলি ক'লে পানী দিয়া ভাতটোৰ কথা অলপ বেলেগ ধৰণৰ হয় আৰু।
পানী দিয়া ভাত লগতে পোৰা মাছৰ পিটিকা সৰু সৰু আলুগুটিৰ পোৰা তাৰ পিটিকা।
সেই সেইটো কথা অলপ বেলেগেই।
উম
তেনেকে এই গৰমত ইমান বেছি গৰমত মানে সেইটো খোৱাাতটো অলপ বেলেগ ধৰণৰ কথা আৰু।
হয় হয়।
উম এই খোৱা বোৱা কথা কৈ থকা কুৱাকানেহে মনত পৰিলে কৰ'বাত খানা এটাকে খাবগে পাৰি।
পাৰি পাৰি তাকে আমাৰ পৰীক্ষাটো আজৰি হৈ লওক।
আহ সেইটোে পৰীক্ষাটো আজৰি হোৱাৰ পিছতে কবাত গৈ ভালদৰে খানা এটা খাবগৈ লাগিব।
ভাল কোনোবা ঠাই আছেনে য'ত আমি আটাইকেইজনে বহি একেলগে এসাঁজ তৃপ্তিৰে খাব পাৰোঁ।
আছে আছে তেনেকুৱা ঠাই বহুত আছে এতিয়া আমি যাওঁ বুলিলে অৰুণাচলৰ দিশেও যাব পাৰো বা আমি নৈ কাষৰীয়া হলে বেছি ভাল আৰু নৈ কাষৰীয়া ঠাইত অলপ খানা খাবলৈ মেলিবলৈ বেছি ভাল হ আৰু লগৰ খিনিৰ লগত তেনেকুৱা ঠাইলৈ যাবলৈ বেছি ভাল আৰু আমাৰ লগৰৰ মাজতে আছে নহয় ৰান্ধনও বহুত আছে আৰু তাইৰ মাজত বহুত মানে সকলোৱে সহায় কৰিব পৰাকৈ মানুহ আছে
যিকেইজন আছে তো তৃপ্তিৰ আহাৰ প্ৰ প্ৰস্তুত কৰে
উম সেইফালৰ পৰা ভালেই হয় বাৰু পিছে কৰ'বাত যোৱাৰ কথা ভাবি যোৱা হৈছিলে নেকি খানাৰ কাৰণে। মই বাৰু কলো ইয়ালৈ যোৱা কথা
খানা এতিয়া সকলোৰে সন্মতিটো লৈ পেলাই আমি আঁতৰলৈ কোনোবা দূৰণিৰ ঠাইলৈ যাওঁ এ ওচৰৰ ক' ঠাইতে আমি খাই থওঁ সেইটো ভালকৈ আলোচনা কৰিব লাগিব।
অ সেইটোৱে সেইটোৱেই সেই কাৰনে আমি প্ৰথম কোন কোন যাব সেইটো কথা বেছি ভালদৰে জানি লব লাগিছিলে সকলোৰে চাগে পৰীক্ষাই হৈ আছে।
সকলোৱৰে আজৰি হোৱা হ'লে আমি কথাটো ভালদৰে পাতিব পাৰিলোঁহেতেন কোন ঠাইলৈ আমি যাম তাক আমি নিৰ্দিষ্ট কৰিব পাৰিলোঁহেঁতেন খানাটো আমি খাওঁতে তাৰ আয়োজনবিলাক আমি প্ৰস্তুত কৰিব লাগিব তাৰ কাৰণে কি কি লাগিব আমি সেইটো সঠিককৈ গম পালোহেঁতেন।
হয় হয়, সেইটো গম পালোহেঁতেন কিন্তু। সেইকাৰণে কিমান, প্ৰথম কথা কিমান জন থাকিব। এতিয়া আৰু আমি অকল লগৰ কেই টা যাম, আমাৰ লগত বেলেগ মানুহটো যোৱা নহয় বা আমাতকে সৰুও যোৱা নহয়, ডাঙৰো যোৱা, লগৰ কেইজন গতিকে, গোটেই কেইজনৰ মনে মিলিলে আমি ওচৰতো খাব পাৰো দূৰতো খাব পাৰো, এইটো কথা আৰু আলোচনা কৰি লব লাগিব।
মানে তাত আৰু এটা কথা আহিব দেই, মই ভাবিছোঁ এতিয়া যদি আমি ওচৰতে খাওঁ আমি বাইকেদিও আমি তালৈ যাব পাৰিম।
সেইটো এটা কথা বাৰু।
অ', বাইকেদি যদি যাওঁ
ভবিব লাগিব।
আমি তাত এতিয়া সৰু গাড়ী এখন ল'ব লাগিব যাতে আমি খাদ্য প্ৰস্তুত কৰা বাচন বৰ্তনখিনি ল'ব পাৰোঁ আৰু এটা আমি চাউণ্ড ছিষ্টেম ল'ব লাগিব। যিটোৰ কাৰণে আমাৰ খানাটো আৰু অলপ তৃপ্তি হয় যাতে আমাৰ শব্দ ৰ প্ৰচলনটো ভাল হয়।
অ সেইকাৰনে সেইকাৰনে কিন্তু আমি যদি গাড়ীত লওঁয়ে গানৰ বাবে আমি বিভিন্ন ধৰণৰ আহিলা সমূহো নিওঁ বা আমি তাত বাচন-বৰ্তনো নিওঁ। তেতিয়াতো আমি খন গাড়িয়ে ল'ব লাগিব আৰু গাড়ীখন ল'লে আকৌ বেলেগকৈ আমি মটৰ চাইকেল বা কিবা লৈ যোৱা কথা নাহে। সেইকাৰণে আমি গাড়ীতে যাব পাৰিম গোটেই কেইজন সেইখন গাড়ীতেই।
সেইটো ভাল কথা।
সেইকাৰণে কি হয় সেইটো চাব লাগিব আৰু। প্ৰথম কথা কোন ঠাইত যোৱা হয় সেই সেটোহে কথা।
হয় আমি ঠাইতোও এনেকুৱা চিলে কৰিব মানে এনেকুৱা বা আচনি কৰিব লাগিব যাতে তাত কোনো ধৰণৰ অনীতি কৰিবলৈ কোনেও মানে নাভাবে যাতে ইমানেই সুন্দৰ হওঁক পৰিৱেশটো। চালে চাই থকা মনোমোহা হ'ব লাগিব।
অ' সেইটো সেইটো মন কৰিবলগীয়া কথাই বাৰু।
হয় হয়। কাৰণ এতিয়া সময় যেনেকুৱা কোৱা হৈছে, সকলোৱে মনত এটা দুৰ্বৃত্ত লগগাই থকাৰ নিচিনাই হৈছে মথো লাগে এটা নিৰ্দিষ্ট সময়ৰ।
অ', সেইকাৰণে সেইটো কথা বাৰু মন কৰিব লাগিব। সেইটো আমি হলেও, আমি লগৰ কেইটাহে যাম। গতিকে ইমান এটা তেনেকুৱা কথা নাহে। বা আমি গোটেই কেইটাতো আমি চাইছো। চিতিয়ে যাম কোন যোৱা হয় কেনেকৈ যোৱা হয়।
নহয় কথাটো তেনেকুৱা নহয় মানে লগৰ থাকিলেই লগৰৰ মাজত ধেমালি যেনেকুৱা হৈ যায় বোলে এজনে আনজনক ক'লে যে, মোৰ সেই ফুলপাহ ভাল লাগিছে, আনি দিবি নেকি, মই ছোৱালী এজনীক দিম। তেতিয়া সি যেতিয়া শাক কৰি ফুলপাহ সনিবলৈ যাব। সেই ফুলপাহ হয়তো তাৰ কোনোবা স্থানীয় ব্যক্তিয়ে প্ৰতিপালকে ফুলপাহ যত্ন কৰি তুলিছে। এতিয়া যদি তাত আমি সেই ফুলপা চেঙি অনিষ্ট কৰোঁ। তাৰ ব্যক্তিয়ে নিশ্চয় আমাৰ ওপৰত খং কৰিব।
সেইটোতো হবই সি তেনেকুৱা ধৰণৰ কামবোৰৰ পৰা অলপ চাব লাগিব আৰু, আমি নিজকে আমি নিজেই ভালদৰে ৰাখিব লাগিব। এনেকে যিহেতু বেলেগৰ ঠাই এডোখৰলৈ গৈ এইটো কৰাটো উচিত নহবও। অ, আৰু এটা কথা মই ভাবিছিলো কিন্তু এই খোৱা বোৱাৰ ক্ষেত্ৰত যায়। আমি বৰ বেছিভাগ আমি ব্যয়ঞ্জন ৰাখি ৰাখিলে নহ'ব আমি অতি কম ব্যঞ্জনতে আমাৰ খানাটো কৰিব লাগিব কাৰণ আমি ঠাইডোখৰো উপভোগ কৰিবলৈ থাকিব লাগিব। অকল, এন্ধ ৰন্ধা বঢ়া এটা থাকিব। থিলে নহ'ব। আৰু অতি গৰমত আমি বহুত বেছি ব্যয়ঞ্জন লোৱাাতটো ভাল নহ'ব।
স্বাস্থ্যৰ কাৰণে উপকাৰীও নহ'ব।
অ, সেইটোৱে সেইটোৱে।
আৰু? বাকীকেইজন তাত ফুৰিলে। ঘূৰিলে চব উপভোগ সকলোখিনি উপভোগ কৰিলে এতিয়া যি দুই এজনে বনাই থাকিব তেওঁতো ঘূৰিবলৈ বস্তুখিনি উপভোগ কৰিবলৈ সুবিধাটো নাপাব। তেওঁকো আমি সেই সুবিধাটো দিব লাগিব আমাৰ ফালৰ পৰা।
হয়, হয়। সেইটো সুবিধাটো আমি দিবই লাগিব। সেইটো আমাৰ নিজৰ ফালৰ পৰা হ'ব।
হয়।
আৰু বৰ বে বেছি খৰচত আমি আমাৰ কামটো কৰিলে নোৱাৰব। অতি কম খৰচত আমি কেনেদৰে থাকিব পাৰোঁ। কেনেদৰে আমি খানাটো খাই আহিব পাৰোঁ। সকলো সুকলমে খজ পাওঁ আহি। আমি এনেকৈ যাব লাগিব আৰু।
হয়। আমি যিমান পাৰোঁ থলুৱা বস্তু মানে আমাৰ যিখিনি ব্যঞ্জনৰ কাৰণে হয়। আমি ঘৰৰ পৰাই উঠাই নিয়াৰ ব্যৱস্থা কৰিম।
হয়, হয়। ঘৰৰ পৰা নিলেতো আমাৰ সেইফালৰ পৰাও এটা খৰচ কমি থাকিলে। বা ভালেই হ'ব বাৰু মইো। সেইটোৱে ভাবোঁ।
তেতিয়াহ'লে আকৌ এদিন লগ পাম কথা পাতিম। আমি খানাটো কেনেক আমি উপভোগ কৰিম কোন ঠাইলৈ আমি যাম।
অ সেই তেনেকে আমি ভাবিব লাগিব
পুনৰ কথা পাতিম তাৰ ওপৰতে
অ কথা পাতিম কথা পাতিম বাৰু এতিয়াতো পৰীক্ষা চলিয়ে আছে গতিকে ভালদৰে পঢ়িলেই হ'ল এতিয়া পৰীক্ষাটো আদায় কৰাৰ পিছত আমি কেনেকৈ যাম কলৈ যাম কোন কোন যাম সেইবোৰ আলোচনা কৰিম আৰু
হয় হয়
ঠিক আছে তেতিয়া
ঠিক আছে বাৰু
উম হব
অহ